হেল্ল'।
শুনিছানে?
অ' শুনিছোঁ কোৱাচোন।
অ' অ' কি কৰি আছিলা?
এ আছোঁ আৰু।
এনে অ'। উম মই বোলো খবৰ খাতি এটাকে লও।
অ' অ'।
অ'। ভাত পানী?
ভাত খোৱা নাই মানে ইমান গৰম পৰিছে।
অ' সেইকাৰণে খোৱা নাই, উম।
থোৱা নাই বনাই কনাই থৈছোঁ
অ অ।
তাকে।
উ মই তোমালৈ ফোন কৰিলো মানে হে ফুৰিবলে যাম বুলি ভাবিছিলো এই গৰমত। বন্ধ কিদিনতে।
অহ ক'ত যাবা?
অহ আমি ভাবিছিলোঁ শিৱসাগৰ ফালে যাওঁ।
অঁ ঠিকে মই আজিলেকে শিৱসাগৰ গৈয়ে পোৱা নাই পাই।
অ শিৱসাগৰ ফালে আহোমৰ এয়া এখিনি, যিখিনি জেগা আছে ৰংঘৰ, কাৰেংঘৰ। তাকে বোলো আমিও যোৱা নাই মানে।
তাকেহে ব এতিয়া গ গৰমটোহে বৰ পৰিছে ন?
তাকে অকমান বতৰটো হেৰি হওক বাৰু মা
আকৌ ল'ৰা ছোৱালী বিলাকৰ আকৌ স্কুলতো এইকেইদিনতে বন্ধ এইকেইদিন তে গ'লেহে যোৱা আৰু।
তাকে আকৌ ল'ৰা ছোৱালীবোৰ হেৰি হৈ যাব নহয় বন্দী হৈ যাব।
তাকে গাড়ী এখন লৈ যোৱাই ভাল ন?
গাড়ী এখন লৈ যোৱাই ভাল।
উম।
তাকে বোলো কওঁ তোমাক।
শিৱসাগৰ চাবলগীয়া জেগা আছে। হা মই যাম যাম ভাবিয়ে আছোঁ মানে ইহঁতি সৰু হৈ থাকোঁতে সৰু বুলিয়েই গ'ল। তেতিয়া মানে কলেজ পোৱা পা অ আজৰিয়ে নাইকিয়া হ'।
তাকে এতিয়া আৰু সময়ে নাপায়। হেৰি আমি ৰংঘৰ। কাৰেংঘৰ তাৰপিছত শিৱ জয়দৌল, শিৱদ'ল। জয়সাগৰ পুখুৰী তেনেকে আৰু।
তাকেহে যাবলে মন আছে। খ। কিন্তু এতিয়া বাৰু হ'ব দিয়া হেৰি চেষ্টা কৰিম যাবলে।
অ হয় আকৌ নাজিৰাত আমি অম্নিনা মন্দিৰো আছে।
উম।
অম্নান মন্দিৰটো চোৱা। বহুত মানুহ গৈ আছে হয় এতিয়াতো বন্ধ আৰু বহুত মানুহ।
তাকেহে পাই। উম। বাকী মাহঁতৰ ভালে।
অ আৰু অ আহোমৰ যিখিনি জেগা সেইখিনিতো আৰু বহুত চাবলগীয়া জেগা। উম।
সেনে আৱ আমাৰ অসমীয়া গৌৰৱ আৰু শিৱসাগৰ বেলেগ। কলে আৰু। সেইখিনি আমি আৰু চাব নোপোৱাটো আমাৰ কাৰণে দুভাগ্যহে।
দুভাগ্যহে হয় অ অসমৰ গৌৰৱ সিকা। উম যিখিনি জেগালৈ আমি গৌৰৱ কৰিব পাৰো।
ত নেকি আগতে?
আগতে আমি এবাৰ গৈছো বাৰু।
অহ তাকেহে।
আমি মানে এনেকে অগ্নি নাম মন্দিৰ। লে গলো প্ৰথম। তাৰ পৰা তাপাই আমি শিৱসাগৰ। গোটেই ৰংঘৰ, কাৰেংঘৰ চব চাই।
অ এপাক ঘূৰি আহিব লাগে। কাজিৰঙা চাজিৰঙা চাই।
ফালেচাই উম।
যাম দিয়া ডেট এটা ঠিক কৰিব কবা। তাকে যাব লাগিব।
যাব লাগিব উম।
অ গৰম বন্ধতে।
অঁ
উম উম হ ব। ওলাব ক'বা মাক মায়ে এতিয়া কি কাম কৰি আছে।
এতিয়া মেচিন মেচিনত কাপোৰ কানিও চিলাই আছে।
চিলাব জনা হ'ল নহয় মাই।
উম উম আৰু মা স্কুলো আছে অগনামাদী। তাত কৰে।
অ।
উম।
তাককেহে আজিকালি মানুহ বিলাকৰ সময়ে নাই।
সময়ে নাই আৰু ইটো পা সিটো।
অ।
উম উম।
সকলো ব্যস্ত আছে আছে ঠিকে চলি আছে। মোৰ এতিয়াই তিনিটা অ। স্কুটি পালোঁ মই পালোঁ এখন ডাঙৰজনী ছোৱালীয়ে পালে এখন দুখন।
উম।
আহ দি মিটিং আছ মোৰ আজি।
মিটিং আছে ন।
এটা বজাপা দিছে।
অ অ তোমালোকৰ মিটিং চিটিং হৈয়ে থাকে।
অ হৈয়ে থাকে। আমাৰ ফিল্ডতহে কাম আৰু
ফিল্ডত অঁ অঁহ।
উম, সখীবিলাকৰ
সখীবিলাকৰ উম।
উম তাকে হে।
উম, অফিচটো কাম চাম থাকে চাগে?
অ মাজে মাজে অফিচলে যাব লাগে। আজি মাতিছিলে আগবেলা মই নগ'লো মানে ইমান বেছি গৰম পৰিছে।
অহ হয় হয় হয়।
গ'লে আৰু মানে এই বিয়া অৰ্ডাৰ অলপ আছিলে এই কাপোৰ চিলাইয়ো আছিলোঁ মেচিনতে
অ অ তোমালোকক ছুটি তুটি দিয়ে।
নিদিয়ে নাই আমাৰ দেওবাৰেও ছুটি নাই।
দেওবাৰেও ছুটি নাই ন।
উহু।
অহ, আকৌ যোৱা হ'লে তোমালোকে ছুটিও লৈ তুমি ছুটি লৈ যাব লাগিব।
অ অ তেতিয়া দৰ্খাস্ত দিব লাগিব ছুটি ল'ব লাগিব।
উম উম।
উপায় নাই আৰু গৰম বন্ধ নিদিয়ে নহয় মাহঁতও একেহে আৱ।
একেই একেই মাহঁতৰ গৰম বন্ধত বেছিহে দিয়ে। কাম। উমহ, গৰম বন্ধত মানে ল'ৰা ছোৱালী বোৰ বন্ধ হয় যে তেতিয়া ল'ৰা ছোৱালীবোৰে আহিব লাগে স্কুললে। এয়া ডিউটি দিছে আকৌ।
অহ।
উম এতিয়া আকৌ বাৰটা বাৰটালেকে থাকিব লগীয়া হৈছে।
অঁ তাকে আজিকালি বহুত কাৰাকে ধৰিছে নহয়।
বহুত কাৰাকে ধৰিছে।
অহ তাকেহে।
আজিকালি একদম কাৰা আৰু
জি এন এম পঢ়ি থকা সৰুজনী ছোৱালী আহিছে নহয় গুৱাহাটীৰ পৰা
অঁ আহিছা নেকি?
অঁ দুদিনৰ ছুটি দিছে কিবা বেংকৰ কাম অলপ আছিলে কৰিবলে।
অঁ বায়ো ছুটি নেপায় ন। উম।
সেইকেইটাই কাইলে যাবগে আজি মই এতিয়া তাইক দিবলে সেই কেক দুটা বনাব লাগিব আকৌ পিঠা পনা কেইটামান বনাই দি পঠিয়াম বুলি ভাবি বিছোঁ।
অহ অহ।
পিঠা বনাব লাগিব। মিটিঙৰ পৰা আহি লংগে আৱ চব ৰাতিহে কৰিম আৱ কি কৰোঁ আৱ।
অঁ পিঠা পনাও বনোৱা ন
অঁ। চব বনাও নহয় তোমালোকৰ মাহঁতেও আ পিঠা পনা অৰ্ডাৰ লয় নহয় আগতে আজিকালি লয় নলয়।
আজিকালি লয় লয়।
অঁ আগতে মাহঁতে পিঠা লাডু চব অৰ্ডাৰ লয় যে মই মই মাজতে দিছিলোঁ নহয় অৰ্ডাৰ।
অঁ মায়ে বনায়ে থাকে পিঠা।
উম
অৰ্ডাৰ পায়ে থাকে যে সকাম চকামতো কিবা তেনেকুৱাতো উম তাকে অ
তাকে স ভাত তোমালোকে খালা নাই
ভাত কওঁ আৰু গৰমত খাব মন যায় কোৱাচোন খোৱাই নাই
অঁ অঁ।
যি গৰম উম
আকৌ ৰাতিপুৱা এবাৰ খালে খাবও মন নাযায়
খাবও মন নাযায় ৰাতিপুৱাৰ এবাৰ খালে উম
তাকেহে
উম অফাৰেটাইম হেৰি লাগে অ ৰাতিপুৱা এবাৰ খোৱাৰ পিছত আৰু
অঁ অঁ অঁ
ঠাণ্ডা দিনততো পাৰি গৰম দিনতে একেবাৰে নোৱাৰি আৰু
ভাইটি কিবা হৈছে নহয় ভাল হৈছেনে
অঁ ভাইটি ভাল হৈছে বাৰু শুকাইছে উম। তাৰ কি আৰু ৰ'দে ৰ'দে ঘূৰি ফুৰে যে টো কাৰা
তাকেহে এইকেইদিন বৰকে ওলাব মেলিব নিদ দিবা গৰম সোমাব
উম
উম
সৰু পোৱালি পুটোকে হেৰি হয় যে
অঁ তাকে
সেইকাৰণে মানে হেৰি পুতুককে উঠি গল
অঁ অঁ আমাৰ এই কাইলৈ যাবগৈ তুমি আহিবা এপাক
তাকে যাব লাগিব এপাক মই যাম বুলিয়ে ভাবিয়ে আছিলো কিন্তু এই গৰমটোত ওলাই যাব মোৰ মন নাযায় যে
ৰাতিকে ভাত খোৱাকে আহিবা।
ৰাতি ভাত খোৱাকে, চাই লওঁ।
অ'
উম' মই কম বাৰু তোমাক গ'লে। গৰম বহুত যে।
তাকেহে।
উম' আকৌ ইমান দূৰলৈ অহা যোৱা কৰাও, বাহঁতৰ বাৰ বহুত কষ্ট হৈছে ন এইকেইদিন?
কষ্ট হৈছে অ' এতিয়া উপায় নাই ধৰা কলেজৰ ফালৰ পৰা পঠিয়াইছে। মাইল ইডুকেশ্যন এডুকেশ্যন লোনৰ কাৰণে লৈছিলোঁ যে তাই পঢ়াবৰ কাৰণে। তাৰ কাৰণে আহিব লগা হৈছে আকৌ, চহী এটা কৰিব কাৰণে
এডুকেশ্যন লোন দিয়ে ন!
অ এডুকেশ্যন আমাৰ নিচিনা দুখীয়া মানুহৰ ল'ৰা ছোৱালী বিলাক পঢ়াব কাৰণে এতি এতিয়া সুবিধা দিছে ত চকায়ে।
অ' আকৌ লোনটো পিছত কেনেকে মাৰিব লাগে?
এ আমাৰ তাৰমানে এতিয়া বৰ্তমান লোনটো দিছে দেউতাকে যদি মাৰে অলপকে মাৰিব পাৰে, যদিও বোলে নালাগে মাৰিবলে, তেতিয়া মানে ছোৱালীজনীয়ে কিবা এটা কৰি তাই নি যে মাৰিব লাগিব আৰু্
অ তেনেকুৱা কৰিব পাৰি ন?
উম উম' তেনেকুৱা কৰিব পাৰে, ঘৰৰ মানুহ ঘৰৰ মানুহৰ গাত প্ৰেচাৰ নাথাকে আৰু।
অ ঘৰৰ মানুহ গাত প্ৰেছাৰটো অলপ কমি যায়।
তাকে আমাৰ এতিয়া দুজনী নহয় জানো এজনী এ পি এছ চি কোচিং কৰি আছে গুৱাহাটীত এজনী জি এন এম কৰি আছে, সেইকাৰণে আমি এতিয়া এডুকেশ্যন লোনটো পোৰা মৰা নাই
উম উম'
তেতিয়া ইজনী পঢ়ি হওকচোন
তেতিয়া এটা এটাকে উম তেতিয়া অ কম কমকে মাৰি থাকিব পাৰিবা।
অঁ তাৰপা পাই কিবা এটা কৰি মাৰিব আৰু পিছত আৰু।
পিছত আৰু উম' কিবা এটা মানে পোৱা কবাত সুমোৱাৰ লগে লগে মাৰিব পাৰিবই।
উম'
উম উম'
আজিকালি বহুত সুবিধা হ'ল, চৰকাৰে মানে বহুত সুবিধা দিছে, কিন্তু আমাৰ মানুহবিলাকে নাজানে যে ধৰ চোন এডুকেশ্যন লোনটোৰ বিষয়ে
উম'
উম'
সেইটো, জানিলে ভাল আৰু নহয়
বহুত সহায় হয় আৰু।
উ হয় হয় হয়।
তাকেহে
এ মই যদি বাৰু ৰাতি যাওঁ কম বাৰু। খবৰটো দিম বাৰু, আৰু তুমিও কবা যে
এতিয়া কি পঢ়িম বুলি ভাবিছা?
মই এতিয়া বি এ পঢ়িম।
অ অ'
বি এ পঢ়িম, তাৰ পাছতহে বেলেগ কিবা আৰু পঢ়িম আৰু। উ মই যদি যাওঁ বাৰু ৰাতি কম দেই।
অহ খবৰ দি দিবা দেই।
ঠিক হ'লে মই তোমাক ক'ম বাৰু।
অ হ'ব
উম উম